অ।
হেল্ল'।
অ', দাদা। গুড আফটাৰনুন, মই মই মনো আগছন, কৈ আছোঁ কাৱি এপছৰ পৰা।
এইটো নাম ক ল'ব নালাগে।
অ'।
এইটো নাম ল'ব নালাগে, আপোনাৰ যদি কিবা কথা আছে, সেইটো কথা পাতক।
অ' দাদা ভাল না আপুনি?
আ- আছোঁ আৰু, আপোনাৰ?
আছোঁ ভালেই আছোঁ। পিছে ফেমিলিত কিমান মানুহ আছে আপোনাৰ?
আছোঁ, আমি তিনিজন।
তিনিজন।
কিবা ফেমিলৈ কিবা প্লানিং আছে নেকি?
আছে প্লানিংতটো, আছে প্লানিং।
হঠাৎ, ফেমেলিৰ কথা সুধিলে যে?
অ', ফে-ফেমেলিলি কথা পাতো, ফেমিলি কিমান কেইজন আছে, কি কোন কোন হয়?
তিনিজন মই মোৰ, ঘৈণীয়েক আৰু, সৰু ছোৱালী এজনী। পৰিকল্পনাত যিটো আছে না, সেইটো লৈ মই অলপ গুৰুত্বটো বেছি দিওঁ ত'। সেইকাৰণে মোৰ এটাই, এটাই লৈছোঁ, বাচ্ছা আৰু দ্বিতীয়, এতিয়ালৈ চিন্তা কৰা নাই, মোটামুটি আঠ বছৰ মান হৈ গ।
অ', সৰু ফেমিলি আপোনাৰ সুখী ফেমিলি এটা কথা আছে নহয়।
দেশত সিমান মানে, কি কয় ইমান, কাম বন নাই না মোৰ।
হয়, হয়।
ডাঙৰ ফেমেলি হ'লে, মোৰ অসুবিধা হ'ব না।
সেকাৰণেই এটাই লৈছোঁ।
মইও তেনেকুৱাই, মই আৰু মোৰ মিছেছ আৰু মোৰ এটা সৰু ল'ৰা আছে।
ল'ৰাটো এতিয়া কিমান বছৰ হ'ল? বয়স।
অ', বয়সতটো আপোনাৰ দুমাহ এ, দুবছৰ তিনিমাহ চলি আছে।
অ', তাৰ মানে, খোজকাঢ়িব পাৰে এতিয়া?
হয়, খোজকাঢ়িবও পাৰে।
তেনেহলে, আপোনাক এটা পৰামৰ্শ দি আছোঁ, মই হা।
অ', কক দাদা।
তাৰ মানে, এতিয়া বৰষুণৰ ছিজিন।
হয়।
যিহেতু, বাচ্ছা মানুহ খোজ কাঢ়িব পাৰে। ঘৰৰ উচৰে, পাছৰেটো আপোনাৰ কিবা গাত-চাত, হাবি-জাবি কিবা এটা আছে, য'ত নেকি পানী জমা হৈ থাকে।
হয়, হয়, হয়।
ত, তাত যাতে যাব নোৱাৰে, সেইটো অলপ নজৰ দিব। কাৰণ, সৰু ল'ৰা-ছোৱালী কিন্তু সেইটো গ'ম নেপায় যে, ক'ত গ'লে কি হ'ব, কি কয়‌ যদি পানী চাই, পানী চালে সিহঁতৰ এটা আনন্দ অনুভৱ হয়। সিহঁতে দৌৰি গৈ, সেই পানীত গৈ সোমাব, ঠিক আছে। যদি পৰি যায়, তেনেহলে কিন্তু উঠিব নোৱাৰে, এই কাৰণে আপোনাৰ ঘৈনীয়েকক কৈ দিব, যে মই যেতিয়া ঘৰত নাথাকো বাচ্ছাটোক অলপ সাৱধানে ৰাখিবি এইটোক ঘুই আহিব।
হয়, একদম। হয়, আজি মোৰ লগৰটো তেনেকুৱাই পানী পালে একদম মানে যায় দৌৰি, দৌৰি যায় ই টিউবৱেলৰ ওচৰত মানে টিউব ৱেলৰ পৰা পানী ওলালেই দৌৰি, দৌৰি যাব।
মই জানোঁ মই জানোঁ মোৰো ছোৱালী না মই জানোঁ সেই কাৰণে আপোনাক কৈ দিলো মই। তাৰমানে আজিৰ পৰা তিনি বছৰ মান আগত আমাৰ গাঁৱৰে দুজন, দুজন
উম।
উ। নেট সমস্যা নেকি আপোনাৰ।
অলপ
হয় আপোনাৰ তাতে নেট সমস্যা নেকি?
হয় যে কথাবিলাক অলপ
আপুনি কি ঘৰতেই নে কিবা বেলেগ ঠাইত আছে? আপুনি ঘৰতে আছে নে বেলেগ ঠাইত আছে?